অ আহ শুনা পাইছো ভালে আছে
ছো আছো।
অ', বাকী ঘৰত চবৰে ভাল?
অ ঘৰত চ সকলোৰে ভালেই।
উম, অ ভালে আছো দিয়ক। ভাল বেয়াৰ মাজতে। উম, কি কৰি আছিলে আপুনি?
মই এই চিনেমা এখন চাই আছিলো।
অ, অসমীয়া চিনেমা নে?
নাই, হিন্দী হে।
অ, অ। অ, অদ অলপ দিগদাৰ দিলো নেকি আপোনাক ফোনটো কৰি।
এ নাই দিয়া, নাই দিয়া। আ নহয় মানে কি হ'ল, আ এ মানে আমনি লাগিছে সেইকাৰণে হে আজি অকনমান ঘৰতে থাকিলো, অ সময় পাইছো, তা আমনি লাগিছে কাৰণে কি কৰিম কি নকৰিম লাগিছে। তাছতে এবাৰ বহিলো কিতাপ পঢ়ো, তাছতে কিতাপ পঢ়িবলে মানে এ ল'লো, মানে মনতো বহা নাই। এ কেতিয়াবা মানে কিতাপত ঘপক তো মনটো বহাব নোৱাৰি যে, তাৰপিছত অ। এটা বজা বোলে এতিয়া চিনেমাকে এখন হয়তো তেতিয়া মনতো, এনে মনতটো ভাল লাগিবলে ম নিজক এ ব্যস্ত ৰা খিবল হেতুকে চিনেমাখনকে এনেকে চাইছো।
হয়, হ
পাৰা যায়, তাৰপিছতে ফোন টো আহিলে ভালেই হ'ল। কথা পাতিবলৈ লগ এটা লাগেও। মানে, ধৰা ঘৰকে কথা পাতিবলে নাই কাকনো কথা পাতিম বুলি থাকোতে এ এনেকে ব্যস ত হও বুলি আছিলো, ভালেই হ'ল ফোনটো কৰিলা।
অ, মই আপোনাক এই মোৰ হাতত দুখন অনমান মানে ইযয়া কাপোৰৰ হেৰি কিনিব গৈছিলো মানে কুপন ক আছিলে মই বোলো আপোনে দুখন দি দিওঁ নেকি তাৰমানানে মই কিনিব কৈছিলো কাপোৰ কিনিবলৈ যাওঁতে ন ন আগতেও আছিলে মোৰ কুপন সেই কুপন পোৱা দেখি পেলাই মানে মই সেই ৰেহাই মূল্য়ত আৰু ধৰক দি দি দিয়ে ন
অ দি দিয়ে অ ভাল লাগে আকৌ ন মানে ৰেহাই এটা পালে ধৰা আমি বিশ টকা ককাতেৰেই পওাল
ভাল পাও এ আপোনাৰ হেৰি পাঁচশ টকীয়া পাঁচশ টকীয়া মানে ৰেহাই মূল্্যত দি আছে অ সেইকাৰণে মানে মানে কি মই গলোয়ে ন দুবাৰ সেইকাৰণে ভাবিলো আপোনাকো মানে মোৰ হাতত আকৌ দিলে যে দুখনমান সেইকাৰণে বোলো মই আপোনাক বো দি দিও মই আৰু আৰুো গৈ নাথাকো আপুনি যদি কিনিব য আপুনি লৈ গলে আপু পাই গল
ঠিকে আছে মই এইকিনতে কাপোৰ কিনিবলৈ যোৱা কথা ভাবিয়ে আছিলো
অ মই আপোনাক লগ কৰি পেলাই দি দিম দি দিম বাৰু তেনেকুৱা অ হয় মানে গৈ অ মই মানে গৈছিলো আপোনাৰ হেৰি এয়া মানে মোৰ নিজৰ কাৰণে গৈছিলো দেই কাপোৰ কিনি বোলে তাত এনেও মানে ৰেহাই দিয়ে আছে ছিলে কিন্তু তাৰ মাজতে যে কুপনখনন দিব সেইটো ভাবা নাছিলো আৰু তাৰপিছত গ'লো অ আগতেও আছিলে মানে বেলেগে কোনোবাই লৈছিলে লোৱা কাৰণে মোক এখন কুপন দিলে মই সেইকাৰণে কুন পন খন লৈ গললে ভাবা নাই মই যে তেটো মানে লিখা আছিলে কি পোন্ধৰশ টকাৰ ভিতৰত যদি আপুনি কাপোৰ কিনে তেতিয়ালে আপু পচশ টকা মানে হাৰ টকাত পাব আৰু আ পোন্ধৰশ টকা হলেও আু টকা দিলেই হয় তাৰমান অ তাৰপিছতে আৰু গ'লো তাত
ভালেই অ
অ তাৰপিছতে আপোনাৰ এইয়া মানে কুৰ্তা কাপোৰ কুুৰ্তা তাৰপিছত এ আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী কাপোৰ বিলাক আছে যে সেয়াও চালো মানে সেয়াও ললো তাহতৰ চাৰ্ আ আপোনাৰ আপোনাৰ পেন্ট বোৰ এনেকুৱা চালো সেয়া তেনেকুৱা ললো তাৰ পিছতে আকৌ ধৰক মোৰ কাৰণে অলপ ভাল আৰু কাপোৰ এযোৰ বোলো চাও মানে কৰ'বাত ভালকে পিন্ধি যাব লগা হলে লাগে যে অকমান দাম থকা এযোৰে চাইছো আৰু অ চুৰিদাৰ চুৰিদাৰ চুৰিদাৰ অ নাই তাত আপুনি চাদৰ মেখেলা নাপায় কিন্তু অ নাই আপুনি তাত চাদৰ মেখেলা নাপায় দেই এইটো আপোনাৰ যে ডাঙৰ ডাঙৰ মানে একদম বজাৰ থাকে যে তেনেকুৱা মানে আপুনি মল মল বুলি যিবোৰ কয় আৰু হয় তেনেকুৱাতে গৈছো
হ'ব মোৰ চুইদাৰ আৰু হেৰিয়ে কিনা কথা আছে মানে চুইদাৰ আৰু এনেকুৱা কুৰ্টি
অ আজিকালি অকমান বেলেগ ধৰণৰ ডিজাইন মানে ডিজাইনত ওলাইছেটো আপোনাৰ আগৰ আগ আগৰ আপোনাৰ পুৰণা দিনৰ যে কাপোৰ বিলাক যে অলপ তেনেকুৱা ধৰণৰ আজিকালি ওলাইছে নহয় চুৰিদাৰ বোৰ। আপোনাৰ চুৰিদাৰ বোৰ আপোনাৰ সেইয়া পেণ্টটো অলপ মানে চু মানে চুটি কৰি থাকে ন মানে ভৰি তলৰ খিনিত। অ সেই টো নহয় মানে অকনমান মানে অকনমান বহল টাইপৰ ওলাইছে মানে তেনেকুৱা দি আগৰ দি আগৰ মানে উম যোনবিলাকে পিন্ধিছে ছিলে আকৌ মানে আপোনাৰ কি বুলি ক'ম সত্তৰ আশী চনত যেনেকুৱা ধৰণৰ অ কাপোৰ পিন্ধিছে। হয়। সেইবোৰ আকৌ আকৌ ওলাইছে মানে আৰু আপোনাৰ অ বেলেগ ধৰণকে মানে আজিকালি মানে সেই টো চলি আছে পুৰা মানে কাপোৰ বিলাকত এতিয়া যদি আপুনি সেই মাজতে চলা সেই কাপোৰবোৰ যদি পিন্ধে কিবা নিজকে মানে দেখিবলে এতিয়া সেই তেনেকুৱাবোৰ চলিছে যে সেইটোৰ কাৰণে গ'লো চালো ভালো লাগিলে তেনেকুৱা কাপোৰ এযোৰ ললো সৰু সৰু ল'ৰা-ছোৱালী যেনেকুৱা কাপোৰো ললো তাৰপাছতে কুৰ্তাও ললো তাৰপিছত সেইবোৰ মিলি হেৰি হল আপোনাৰ এয়া কি কয় আপোনাৰ দামটো মানে এ দুই হেজাৰ কিমান টকা হ'ল হা তাৰ পিছত দুইহেজাৰ পাঁচশ টকা নে ছশ কিমান টকা হ'ল কলে বোলে বাইদেউ আপুনি এ উম আৰু তিনিশ নে চাৰিশ টকা মানৰ কাপোৰ কিবা এটা লওক। ললে আপুনি হেৰি এ মানে কি হাজাৰ টকা দিলেই হ'ব তেনেকে ক'লে বোলে আপোনাৰ তিনি হজাৰ অ' তিনি হাজাৰ টকা যদি হয় আপুনি মানে এক হাজাৰ টকা মানে ৰে ভাই অ বোলে মোৰ লগত কুপনো আছে কৈছে হ'ব একো নহয় বোলে আমি আৰু আৰু আপোনাক ৰেহাই মূল্য়ত দি দিম সেইকাৰণে আৰু তিনিশ টকাৰ ভিতৰত আপোনাৰ এনেকুৱা মানে কাপোৰ বিলাক অকনমান দাম আছেতো তিনিশ টকা ভিতৰতনো কি পাম মই কাণফুলে চালো কাণফুলিকে এযোৰ ললো কাণফুলিটো পাই পেলাই তেতিয়া মানে মিলি যায় আৰু আপোনাৰ সেই কাপোৰ সেই লগত নহলে আপুনি কাপ কাপোৰৰ যদি লয় তেতিয়াহ'লে আকৌ দামটো আকৌ বেছি হৈ যায় বেছি হয় আপোনাৰ মানে অকমান লোকচানৰ নিচিনা হয় আৰু
উম উম!
সেইকাৰণে সেই কাণফুলি এযোৰ ললো কাণফুলি ললো সেই তেনেকে, মিলাই পেলাই লওঁতে সেই আ দু হেজাৰ টকাহে ভৰিলো বাকি ইমান ভৰিব লগা নহল আৰু কিন্তু ললো মই আপোনাৰ দুই হে তিনি হোজাৰ কিমান টকাৰ ভিতৰত বস্তুতটো আহি গ'ল আৰু ইমান সোপা ললো তাৰপিছতে মোৰ ভালে পালো, তাৰ আকৌ লগতে আকৌ এখন কুপন ‌ দি দিলে। ভাবিছ মই ভা কিবা, মোক আৰু বজাৰ কৰিব দিছে নে কুপন তেতিয়াহে আহিম সিহতে মানে সেইটো আৰু মানুহক কৰ্ষণ কৰিবৰ কাৰণে সেয়া কুপন বিলাক দি থাকে। এতিয়াতো মই আও সদায় সদায় বজ বজাৰ কৰিব নোৱাৰো বজাৰ খিনি কৰিলোঁ যেত আকৌ এবাৰ যাম নে আৰু ইমান খিনি পইচা খৰচ কৰিম ভাবিলো মই বোলো আপোনাৰ কথালে মনত আহিল মই বোলো মোৰ হাতত যিহেতু কুপনখন আ ছি মই আপোনাৰ কুপনখননেকে দিম আৰু সেই বুলিয়ে ভাবিলো আপুনিও যদি বজাৰ কৰিবলৈ যায় আপুনিও ৰেহাই পাব বস্তু টোখিনি সেইটো মানে এতিয়া অ এতিয়া মানে সেই কিছুমান ৰেহাই মূল্যত উঠি গল কিন্তু কুপন খত ধৰক আপুনি পাব আৰু কুপনখন দি আছে যিহেতু অ মানে আপোনাৰ দিন আছে মানে হেৰি হৈ যাবলে সেইটো নখম মানে টাইম সময়তটো পাৰ হবলৈ সময় আছে গতিকে আপুনি সেই কুপনখন অ ব্যহাৰ কৰি পেলাই আপুনি আপোনাৰ মন পচন্দৰ কাপোৰো কিনিব পাৰিব অকমান দামতটো কমি যাব হ'ব দিয়কচোন
অ দামতটো কমি যাব অ পাঁচশ টকা কমিলিয়েতো বহুত ভাল তেতিয়া মই এযোৰ কিনিম বুলি তাৰিছত দুযোৰ কিনিব
দুযোৰ কিনিব পাৰিব হয় হয় দুযোৰ কিনিব পাৰিব এযোৰাতে আজিকালি দামবোৰ হয় হয় আজিকালি দামবোৰ বহুত ন কাপোৰৰ দাম বহুত হৈ গ'ল এক
অ মানে এনেই তুমি সাধাৰণ ভাৱে পিন্ধিবৰ কাৰণে কাপোৰতো এহেজাৰ তল মানে তলৰ ফললে কাপোৰ বিলাক ভাল নালাগে এটা ওপৰত হলেহে ভাল লাগে নাপাই এনেই কৰা আৰু বেলেগ কৰবাত বাড আ যোৱা বোলাো বেলেগে হয় আমি সাধাৰণভাৱে চলা ফিলে কৰিবলৈকে লোৱা বিলাকৰ দামে হাজাৰ টকা থকা নহয়নে বাৰু
হয় হয় বহুত হয় বা দাম বহুত কাপোৰৰ
কাপোৰৰ দাম বহুত হাজাৰ তলত যিবিলাক কাপোৰ পোৱা সেই দুদিনমান পিন্ধাৰ পিছতেই বেয়াই হৈ যায়
উম হয় কিন্তু আপুনি সঁচা কথাই কৈছে মই সেইকাৰণে তাতে গলো এ আপুনি কিছুমান আকৌ মই দাম দৰ ইমান কৈ থাকি থিকিব নোৱাৰো যে আপোনাৰ সাধাৰণ দোকান বিলাকৰ কথা কৈছো দেই সেই
অ একেই অ দাম কৈ
সেই কাৰে মানে মই এনেকুৱা দোকানতে গৈছো যাতে দামটো ম লিখা থাকে এইটো দামেই বা কিমান উম কিমান পাৰ্চেন্টিজত ৰেহাই দি আছে কিমানত সেই তেনেকেহে মই মানে কিনো আৰু কিন্তু বাকী বিলাকতে উম বাকী বিলাকত আপোনাৰ দুহেজাৰ কব তিনি হেজাৰ কব আপুনি কমাইাব নোৱাৰে হেৰি কৰিব নোৱাৰে পচন্দও হয় কমাই দামতটো বেছি দিবও নোৱাৰে এনেকুৱ কোৱা হয় যে এ সেইকাৰণে মই আৰু যোনবিলাকত একদম পুৰা একদম লিখা থাকে এইটোত আমি সেই তেনেকুৱা দোকানত হে যাওঁ সেইকাৰণে হয় এনেকুৱা সাধাৰণ সাধাৰণ দোকান বিলাকত নাযাৱে মই কৈ থাকিব লাগে যে বেয়া পাওঁ মানে
আহ একেই
উম
তেতিয়া ভাল লাগে লৈ আহিব পাৰি আৰু দামটো বোলে এইযো বোলে বেছি দাম দেখিছো নলওঁ আৰু এইটো কম দাম অ এইটো বোলে কম দামৰ দেখিছো এইটো লওঁ তেনেকে নিজৰ ইচ্ছাামতে ল'ব পাৰি
অ নহয় আপোনাৰ কম হলেও আপোনাৰ যদি কা কোৰৰ মানে হেৰিতটো কোৱালিটিটো ভাল থাকে তেতিয়াহ'লে আপুনি ল'ব দিয়কচোন কম হলেও কিন্তু অ কিছুমান আপোনাৰ দামো বেছি জি কাপোৰটোও ইমান ভাল নহয় ভাল যেনে পইচাটো ভৰি পেলানো কিয় লওঁ এনেকুৱা নিচিনা হয় মানে অ আৰু পচন্দও হব লাগিব দিয়কচোন আৰু মাইকী মানুহৰ কাপোৰৰ কাপোৰ নহলে আৰু মানে বেলেগ চকু নাযায় কাপোৰৰ বাহিৰে হয়নে নহয় আপুনি কওকচোন
অ হয় সচাকে চবে মানুহৰ কাপোৰযোৰে আ চ ঘপককে মানুহৰ মানে কেনেুৱা লাগছে কেনেকা
অ
পিন্ধি আছে ঘথনটো নাচায় ন ন
হয় হয় অ উম এই চবতে দৰকাৰ হয় আপুনি কাৰবাত বিয়াত গলে আপোনাৰ চাদৰ মে খেলা
আৰু আজিকালি মানে আৰু বেয়া হ'ল মানে ফটোত যে ওলাই যায় নাই তুমি এখন ফটো মানে বিয়া এখন ফটো ফটো তুলিলো আৰু এইবিলাক ফেচবুকত বা এনেকুৱা বিলাকত দি দিলো ন
হয়
সামাজিক মাধ্যমত যেতিয়া দি দিওঁ তাৰ পিছত আকৌ বেলেগ খনলে সে বেলেগ এযো কিনিবলগীয়া হয় একেজো একেজো কাপ পুৰকে পিন্ধিলো নে এনেকুৱা নিজৰে লাগে সেইটোয়ে আজিকালি কাপ কাপোৰ কানি আৰু চবেই বিয়াবিলাক ইমান নতুন নতুন কাপোৰে পিন্ধে বিয়াত আগতে আমি ধৰা মোৰ মাহী ছোৱালী বিয়া কাইলৈ জেঠাই ছোৱালী বিয়া তাত নতুন কাপোৰ লম ন
অ অ এই চবতে লব নোৱাৰি নহয় চবতে ল'ব নোৱাৰি
অ আজিকালি'ৰাত গাঁওৰ বিয়া আছে তুমি দেখিবাোন জানোবে নতুন নতুন কাপোৰ কানি পিন্ধি পুৰণ টাইপ কাপোৰ কানি পিন্ধে, চব নতুন নতুন নিচিনা কাপোৰ কানি পিন্ধি আহে
ঠিক আছে মই আপোনাক হেৰি কৰিম দিয়ক এইয়া কি ক কুপনটো দি দিম অ দি দিব অ ঠিক আছে এতিয়া মই ফোনটো ৰাখিছো ঠিক আছে